হেল্ল'
অ মোৰ ভইচটো আহিছে নে বন্ধু
অ অ আহিছে আহিছে মোৰ কথাটো শুনিছানে
অ অ শুনি আছো তোমাৰ কথাটো বাৰু হয়
অ খবৰ ভালনে তোমাৰ
অ ভালে আছে তোমাৰ কেনেকুৱা আছে
মোৰ ঠিকে থাকে চলি আছে আৰু এতিয়া কলেজ শেষ হ'ল অকনমান মই বোলো তোমাৰ বহুত দিন কথা পতা নাই তোমাৰ লগত সেই সেইকাৰণে সুধো কি
সেই বুলি অ মোৰ মোৰ ঠিকে আছে তোমাৰ কোৱা
অ মই আছো বৰ্তমান পৰীক্ষা শেষ হ'ল কাৰণ মানে অকনমান পঢ়া শুনাৰ পৰা ৰেষ্ট কৰো আৰু
অ ঠিকে ক'লা কথাটো তুমি পিছে একজাম কেনে হল তোমাৰ
মোৰ বেয়া হোৱা নাই ভালেই হৈছে কিন্তু বছ এখন দুখন পেপাৰৰ আগত মানে আমাৰ অকনমান অ গেপ টো কম আছিলে চ' ৰিভিজনৰ কাৰণে মই অকনমান সময় কম পালো সেই বাবে মই যিমান ভাবিছিলোঁ সিমানখিনি মানে প্ৰিপাৰিচনৰে মই যাব নোৱাৰিলো পৰীক্ষাত কিন্তু বেয়া হোৱা নাই সেই বুলি
আচ্ছা তোমালোকে মানে পঢ়ি যোৱা মানে
অ পঢ়িবতো লাগিবই পৰী
অ আমাৰ ছহ বেলেগ আ তুমি ত একদম পৰীক্ষা লাষ্টৰ দিনা যি হব আৰু দেখা যাব ভগৱানৰ নাম লওঁ গোটেই কিতাপ টো মেলো মোবাইলটো ল'ব পৰা আছে জি পি টি গুগল এইবোৰ উলাও আৰু পৰা যি পাৰো পঢ়ি সেইদিনাই যাওঁ আৰু
অ তেনেকুৱা হলে পৰীক্ষা ভাল হয় নে তেনেকৈ
মানে এইটো হৈ যায় ঠিক ঠাক আৰু ভাল নকৌ বেয়া নহয় মানে ভালে মানে নৰ্মেল মাজে থাকে আৰু বেয়া নহয় ভাল বুলিও নকওঁ মানে বেয়া নহয় মাজৰ অলপ ওপৰৰ ওপৰৰ ফালে থাকে অলপ
অ ঠিকেই আছে যেতিয়ালৈকে পাছ কৰি আছা তেতিয়ালৈকে ভাল আৰু
সেইটোয়ে যেতিয়ালৈকে এনেকে পাছ কৰি য়াও আৰু হৈ গ'ল আৰু পিছে আৰু কলেজৰ কথা কলেজৰ গৈছা নেকি তোমালোকে? কিবা মাতিছে নেকি তোমালোকক কলেজত?
কলেজত এতিয়াতো মতা নাই। মাজতে এবাৰ এদিন মেমে মাতিছিলে আমাৰ প্ৰেক্টিকেল পৰীক্ষা শেষ হোৱাৰ পিছত। তেতিয়া গৈ আমি অ'- মানে আগ ষ্টৰ পৰা নতুনকৈ ক্লাছ হব যে টোৰ বিষয়ে কথা পাতি আহিলোঁ।
অ' তোমালোকৰ কি হব ফোৰ্থ ছেম হ'ব নেকি? অ' ছৰি, ফোৰ্থ ইয়াৰ হ'ব নেকি?
অ' - অ' হব। হব বুলি কৈছে।
তোন তোমালোকৰ।
অ'। আমাৰ ৰিজাল্টটো আহিলেহে এতিয়া গম পোৱা যাব আমি ফোৰ্থ ইয়াৰ পঢ়িবলে মানে পাৰিম নে নাই, কাৰণ তাতে লিখা আছিলে আৰু। যে যাৰ যদি চি জি পি য়ে যদি কম হয়, তেতিয়াহলে মানে ফৰ্থ ইয়াৰ কৰিবলে নোঁৱাৰে।
অ অ গম পাওঁ, আমাকো কৈছে ছাৰ সকলে। নাজানো আমাক কৈছে, আমাৰ বোলে ফৰ্দ ইয়াৰ হব নে নহব ইমান ভালকে আমি গম নাপাওঁ। কৈছে হ'ব বুলি এতিয়া মানে সেইটোয়ে আমাৰ ত কলেজত যা জানাই, জাগাই নাই দেখোন কেনেকে ফৰ্ট ইয়াৰ হব। ইমান ছাত্ৰ ছাত্ৰীৰ মাজত এনেকে অ নতুন ৰুম কেনেকে বনাব, ৰুমেই নাই দেখোন আৰু বেছি।
অ সেইটো এটা মানে উপায় দিছিলে আৰু। যে যিহেতুকে চবেই নকৰে ফৰ্থ ইয়াৰ,, কৰা অকনমান ছাত্ৰ ছাত্ৰী কমিব। তেতিয়া, যদিহে এনেকুৱা ব্যৱস্থা কৰিব লগা হয়। যে অ বেলেগ এখন কলেজ, য'ত সেই একেটা চাবজেক্ট আছে। একে বিষয়ৰ যদি ক্লাছ হৈ আছে, আৰু ইউনিভাৰ্চিটি একেই হয়। আৰু মানে ছাত্ৰ ছাত্ৰী ফৰ্থ ইয়েৰৰ, ধৰি লওঁক এখন কলেজত চাৰিজন আছে, আন এখন কলেজত আৰু চাৰিজন আছে, ত' ক্লাছ খিনি একেলগে কৰিবলৈ বৱস্থা কৰিব বুলি কৈছিলে, ইউনিভাৰ্চিটিৰ ফালৰ পৰা।
অ এনেকুৱা হলে ভালেই কিন্তু। আমাৰ কিন্তু এনেকুৱাও কোৱা নাই আমাৰ কৈছে কলেজতে হ'ব বুলি কৈছে, আমাৰতো আমাৰ কমাৰ্চৰ পৰা কলেজত হব, আমাৰ কিবা অনাৰ্ছ এন ৰিচাৰ্জ কিবা এনে হ'ব বুলি কৈছে, ইমান ভালকে আমি গম পোৱা নাই বিশেষ ভাবে।
অ মানে, আমাক বুজাই দিছিলে।
অ আমাক মানে কৈছে ৰিজাল্টটো আহি কোৱা কি মানে কি কৈছে কোৱাচোন মোক অলপ।
আমাক বুজাই দিছিলে যে যদিহে কোনোবা ল'ৰা ছোৱালীৰ মানে বেক আছে কোনোবা চেমিষ্টাৰত বা মানে ৰিজাল্ট ভাল হোৱা না চিলে ছিক্স ছেমিষ্টাৰলৈকে তেতিয়াহলে তেওঁলোকে অনাৰ্ছ মানে কৰিব নোৱাৰে ফৰ্থ ইয়েৰ। আৰু যদিহে সকলো ঠিকেই আছে যদি চি জি পি এটো ছেভেন পইণ্ট ফাইভৰ তলত হয়। কিন্তু কটো বেক নাই ফেইল কৰা নাই তেনেকুৱা একো নাই তেতিয়াহলে অনাৰ্ছ ডিগ্ৰী ল ব পাৰে ফৌৰ ইয়াৰ্ছৰ। আৰু যদিহে ছেভেন পইণ্ট ফাইভৰ ওপৰত আছে চি জি পি এ তেতিয়াহলে অনাৰছ উইথ ৰিচাৰ্চ কৰিব পাৰে।
অ আচ্ছা হয় নেকি ঠিকে তেলে। আমাৰ পৰা আমাক মানে বিশেষকৈ ছাৰ অকল ইমান কোৱা নাই কথাটো। মানে তুমি যে কৈছা কিবা ছেভেন পইণ্ট ফাইভৰ ওপৰত যে সেইটো কৈছে আমাক।
বাকী আৰু বিশেষভাৱে ইমান আমাক জনোৱা নাই কৈছে আমাৰ ৰিজাল্টটো আহিলওক আমাৰ ৰিজাল্ট আহিলে মানে বাকী ভাবা যাব বুলি কি কৰিম নকৰিম ছাৰে এনেকুৱা কলে আমাৰ তে চাই লওঁ ছাৰে কি কৰে ছাৰ কলে যি কলে আমাৰ মানে যি কৰিলে ভাল হয় সেইটোয়ে ভাল মানে মই ভাবো আৰু
আমাৰ পিছে আমিয়ে বহুত জোৰ জবৰদস্তি কৰা বুলি ক'লেও ভুল নহয় আমি বহুত কৈছো ছাৰ সকলক আমাৰ যোন মানে নডেল অফিচাৰ হয় কলেজ তেওঁ আহ গুৱাহাটী চিতি, যাবলৈ লাগে, প্ৰফেচাৰ জনে। তেওঁক আৰু আমি প্ৰিঞ্চিপাল ছাৰ জনক মানে আমি এপ্লিকেচন দিছো আ আমি ইমান ফোন কৰো আমি এনেকৈ প - পাৰিলে প্ৰতি পোন্ধৰ দিন দহ দিনৰ মূৰে- মূৰে আমি ফোন কৰা আছিলো, আমি তেনেকৈ কৰোঁতে- কৰোঁতে মানে এতিয়া আমি কিবা এটা শুনিছো যে, অ' ফৰ্ট হব নহব কি মানে সিদ্ধান্ত ললে সিহঁতে সেইবোৰ আমি একো জনাই নাছিলো। ছিলো, আগতে নহলে এতিয়া বহুত- বহুত কষ্টৰ ফলতহে গম পাইছো এই কথাখিনি।
অ' অ' ভালেই তেতিয়াহ'লে আমাৰ ইমান বিশেষভাৱে ইমান একো জনাই দিয়া নাই। কৈছে ৰিজাল্টটো আহিলে হ'ব এতিয়া আমিও যে তোমাল লগত জোৰ দিও তেনেকে ছাৰ অক তেতিয়াহ'লে কিবা ব্যয়ৱস্থা ল'ব চাগে। তেতিয়া চা আমি আমাৰ লগৰবোৰক কওঁ, ছাৰবোৰ সকলক কওঁ কিব বা ব্যৱস্থা লয় নেকি কিবা ব্যৱস্থা ললে ভাল এনেকুৱা। এইটো ভাবিলো আমি মানে বন্ধুসকলে আমাৰ মানে বিকমৰ কথা পাতিলো ত' সিহঁতে কৈছে আমি মানে এইটো নেক্সট সপ্তাহত মানে যাম, মানে কলেজত এইটো সপ্তাহৰ মাজত আমি মানে এদিন যাও মানে যাই কেনে ছাৰ সকলৰ আমাৰ ডিপাৰ্টমেন্টৰ ছাৰ মেম সকলক কথা পাতো কি কৰিলে ভাল হ'ব এতিয়া।
অঁ। ৰ'বা ৰ'বা, এটা কথা নহয় অহা সপ সপ্তাহ মানে অহা কাইলে আজিতো জুনৰ ত্ৰিশ তাৰিখ অহা কাইলৈ পৰাটোত বন্ধ
বন্ধ নেকি
অ গৰম বন্ধ আৰম্ভ হ'ল নহয় জুলাই এক তাৰিখৰ পৰা
অ গম পালো কিন্তু ছাৰেই মাজে মাজে আহিম বুলি কৈছিলে আমাক আমি মানে কলেজত আমাৰ ডিপাৰ্টমেন্টৰ ক ক পাছো নহয় ত কৈছে মাজে ইন্টাৰ্ণশ্বিপ যে হৈ আছে নহয় আমাৰ ইন্টাৰ্ণশ্বিপ হব নহয় এতিয়া
অ হয় হয় ইন্টাৰ্ণশ্বিপ হবতো
অ ত সেইটো কাৰণে আমি ৰাতি ৰাতি ছাৰ সকলক লগ পাম নহয় মানে চৰি চৰি দিন মানে দিনত আমি গলে লচাৰ লগ পাম আমি এনেকে আমাক ছাৰে কলে ত' সেইকাৰণে আমি অলপ যাই পিনে আমি আলোচনা কৰো ভাবিছো মানে এইটো এইটো সপ্তাহত নহলে নেষ্ট সপ্তাহত আমি যাওঁ আৰু চাই সেইনে আমি তাৰ বিষয়ে বিষয়ত আমি আলোচনাও কৰিম কি কৰিলে ভাল কি নকৰিলে ভাল এনে ছাৰসকলে মানে আমি জনা মতে আমাক অনাৰ্চ আৰু ৰিচাৰ্চৰ মানে ইমান আমি মানে বিকমৰ মানুহটো আমাক মানে এইবোৰ বিজনেছ বা বেংকিঙৰ মানে ক্ষেত্ৰত ইমান মানে এইবোৰ দৰকাৰ নাই নহয় বুলি চাৰে কলে জানে মান আমাৰ লগৰ বন্ধু বোৱেও কৈছে মানে ইমান এইবোৰ ৰিচাৰ্চ আৰু অনাৰ্চ এইবোৰতো মানে যিবোৰ মানে মানে ৰিচাৰ্চ কিবা মানে ৰিচাৰ্চ কৰিব মন আছে মানে কিবা চাবজেক্টৰ ওপৰত সেইবোৰে মানে সেইবোৰ সকলে যেনেকা তোমালোকৰ কাৰণে এইবোৰ মানে দৰকাৰী হয়। আমাৰ কাৰণে বোলো ইমান দৰকাৰী নহয় বোলে ছাৰে কৈছে কৈছে তথাপি যিসকলৰ মানে টা মানে শিক্ষক হব মন আছে ভৱিষ্যতত সিহঁতৰ কাৰণে মাৰটো মানে ভাল বোলে এফালৰ পৰা বলে শেইদিনা আমি ইমান ভবা নাই এতিয়া বিশেষকৈ চাওঁ আমি কি কৰা যায় আমি মানে নেক্সট্ সপ্তাহত যায় মানে এইটো বিষয়ে আমি ছাৰ হঁতৰ লগত আমি আলোচনাও কৰিম আৰু।
বা বাকী কেতিয়া পৰা তোমালোকৰ ক্লাছটো কেতিয়া পৰা ক্লাছটো হ'ব? ছাৰে কি কৈছে? এক ছেকেণ্ড ৰ'বা হা এক ছেকেণ্ড।
অ' হেল্ল'
অঁ কোৱা।
অ' এতিয়া কোৱা কি মানে তোমালোকৰ কেতিয়া পৰা হ'ব এইটো মানে ক্লাছ কি কৈছে তোমালোকৰ কলেজৰ পৰা?
আমাক কৈছে যে আগষ্টৰ প্ৰথম সপ্তাহৰ আগে আগে এডমিশন আকৌ হ'ব আৰু এইবাৰ মানে এই বছৰটোৰ কাৰণে এনেকুৱা কোনো মা মানে নিয়ম নাই যে অ' যিখন কলেজত পঢ়ি আছে সেইখনৰতে এডমিশন লোৱাৰ কাৰণে এনেই বহুত মানে ভালকৈ নিয়মাৱলীটো হোৱা নাই এতিয়ালৈকে সেইকাৰণে আমি চাগে সামৰ্থ বা এনেকুৱা অনলাইন পৰ্টেলৰ যোগেদি এডমিশ্যন লব ব নালাগিব পাৰে। আমি যদি কলেজত আ নিজে গৈ এডমিশ্যন লওঁ তেতিয়াই হ'ব আৰু লগতে প্ৰথম সপ্তাহৰ পৰা ক্লাছ আৰম্ভ হব বুলি কৈছে আৰু, তাৰ লগতে আৰু বহুখিনি কথা আছে অঁ য' যদিহে আমাৰ ইণ্টাৰ্ণশ্বিপ থাকে আৰু। যিহেতুকে আমি ফৌৰঠ ইয়েৰ সকলোৱে কৰিম বুলি ভাবিছোঁ মোৰ লগৰখিনি ত আমি এনেও ইণ্টাৰ্ণশ্বিপ এইবোৰ মানে বিচাৰি কৰি আছোঁ। সেইবাবে আমি চাগে ইয়াতে নাথাকি কিবও পাৰো, যদিহে আমি আগষ্টৰ প্ৰথম দুটা সপ্তাহ ইয়াত নাথাকো তথাপিও আমি তৃতীয় সপ্তাহৰ পৰা, ক্লাছ কৰিম আৰু ভালকৈ।
অ' পিছেতে বিতং ভাবাই ঠিকেই কথাটো ক'লা। এতিয়া আমাৰো ইন্টাৰনশ্বিপটো আমি কৰিছিলো মানে এইবাৰ আমাৰ এটা মৰ লগত ইন্টাৰনশ্বিপ ৱা যায় এইটো কৰিবা নেকি? মানে ভালে তামানে চৰকাৰী এটা চৰ চৰকাৰী ইন্টাৰনশিপ হয়, মোক কৈছে মানে মই মানে ইমান মানে মৰ মন নাই মানে সেইটো মানে ইমান দিনৰ কাৰণে মই কৰিব নোৱাৰো মানে মই অলপ ব্যস্ত আছো ন' অলপ কাম আছে মৰ ত অলপ মই গাঁৱত যাব লাগিব। ত মই সেটো কাৰণে নোৱাৰিম। তুমি কৰিবা নেকি?
অ' মোৰ কৰাত আপত্তি নাই, আগতে চাই ল'ব লা
অ' মানে চৰকাৰী হয় একদম চৰকাৰী হয়। গ'ম পালো ছ' সেইটোৱেই সময় মানে অলপ বেছিকৈ দিব দিছে মানে কৈছে কাম চাম গোটতে আমা যে কবাল কম্পিউটাৰ নলেজৰ ওপৰত আছে। মানে এইটো মই কৈ আছো
সেই কম্পিউটাৰ নলেজৰ ওপৰত হয়। কম্পিউটাৰ গোটেই শিকাব জি এছ টি চি এছ টি বিল বনোৱা এইবোৰ সকলো শিকাব বোলে। মানে সেনেকুৱা ভালেই হয়। সেনেকুৱা নহয় এতিয়াত বহুত গোটেই কাম শিকাব মানে ভাবিলোৱা এ অফিচত যিবোৰ কাম আছে গোটেই সকলোবোৰ একেবাৰে তোমাক শিকাই দিব, সেনেকুৱা হয় একমাহৰ কাৰণে হৈ বোলে। সেইটো এটা বিপ দল কথা। মানে সদায় সদায় ইমান সময়তো মই দিব নোৱাৰো তাতে যায়।
অ মই বুজিছোঁ, মোক তেতিয়াহ'লে ৱেবচাইটটোৰ লিংকটো দি দিবা মই চেষ্টা কৰি চাম।
এইটো ৱেবচাইট নহয় ছাৰ মোৰ ছাৰজন চিনাকি মান মোৰ আগতে একাউট যে প মানে একাউণ্টছৰ ছাৰ আছিল ছাৰে মোক এই নাম মানুহজনৰ লগত যোগাযোগ কৰি দিছে ছাৰৰ ষ্টুডেন্ট হয় বুলে। ত ছাৰৰ ষ্টুডেণ্ট হয় কেনে মোক ছাৰে কেনেকে পঠাই পঠাই দিলে মই এনেকে গৈ কেনে আৰু সেই ছাৰজনৰ লগত কথা পাতিলো যোনে আমাক ইণ্টাৰ্ণশিপটো দিব এনেকুৱা এনেকুৱা কথা পাতিলো কি হয় কি নহয় কিয় গোটেই সকলোৱে আমাক বস্তু বুজালে। তাৰপিছত মই ভাবিলো কৰিব পাৰি কিন্তু মানে সময় মানে ইমান নিমিলিব মানে মই অলপ কামত ক বাহিৰত যাব লাগিব মানে গাঁৱত অলপ কিবা আছে মানে কাম অলপ ম কিছুমান। ত' পোন্ধৰ বিশ বি দিন মোৰ গাঁৱতে থাকিব লাগিব ত' মই এনেকে এইখন ইণ্টাৰ্শিপতটো মই কৰাত অসুবিধা হৈ যায়। তই কো